উ। কি খবৰ তোমাৰ। মোৰ ভাল দেই। ক'ত আছা?
মই বৰ্তমান আছো ঘৰতে আছো তুমি।
মইয়ো আছো। বাকী কলেজ লাইফৰ কথা, অলপ কোৱাচোন। কলেজ লাইফ বেষ্ট লাইফ মানুহে কয়। কেনেকুৱা পাৰ কৰি আছা।
কলেজ লাইফৰ ওপৰত ভালেই আৰু কলেজ লাইফত মোৰ মোৰ বুলি নহয় আমাৰ যিমান মানে মানুহ আছে আমাৰ ষ্টুডেণ্টছবিলাক। হেল্ল' শুনি আছনে।
শুনি আছো কোৱা।
অঁ, মানে আমাৰ যিমান ষ্টুডেণ্টছবিলাক আছে চবৰে এটা থাকে ন যেন স্কুলৰ পিছত আমি কলেজ পাম কলেজ পালে তাৰ মানে বেলেগ এটা আমাৰ মানে হেৰি বেলেগ থাকে মাইণ্ডচছেটটো বেলেগ থাকে। ত' সেইটো পিছত ভাবিছিলো পঢ়া শুনা কমে মানুহৰ ত যেতিয়া। গম পালো যেন যিমান আমি আগবাঢ়ি যাওঁ যিমান আমাৰ ষ্টুডেন্টছ বিলাক আগবাঢ়ি যায় সিমান সিহঁতৰ, মানে পঢ়াৰ প্ৰতি মানে হেৰিটো বাঢ়েহে,
মানে তুমি ক'ব বিচাৰিছা হাইস্কুলত যিটো যেনেকে পঢ়িছিলা তাতকে বেছি কলেজত গৈ বেছি বেচিকে পঢ়িব ম
পঢ়িব পঢ়িব লাগেও আৰু পঢ়িব মনো যায় সেইটোৱে। কাৰণ বস্তুবিলাক বুজি পোৱা যায়, ভালকে বেছিকে সেইটো টাইমত। আৰু
আৰু ছাৰ এ ছাৰ বাইদেউ সতক মিছ কৰি আছা নাই।
অ সেইটোতো কৰা যায় এ সেইটো মানুহ হলে মানুহৰ ধৰ যিমান থাকে। কলেজ কলেজ বা স্কুল বুলি কথা নহয়, চবকে এনেকুৱা। মনত থাকে বা মনত পৰে। তোমাৰ কোৱাচোন ম কলেজৰ বিষয়ে।
মইতো কলেজৰ বিষয়ে কি ক'ম মই কেণ্টিনক মিছ কৰি আছো, কেণ্টিনত পৰটা সদায় খাওঁ মই। ৰাতিপুৱা এইট থাৰ্টি মানত ক্লাছ কৰিব যাব লাগে। তাৰ পিছত তোমাৰ ধৰ আজিকালি কলেজ বোৰত‌ বহুত ভাল হৈছে। লাইব্ৰেৰী বোৰ হৈ ডিজিটেল লাইব্ৰেৰী হৈ গ'ল। তাত গোটেই বস্তুবোৰটো‌, কম্পিউটাৰৰ থ্ৰতত কম্পিউটাৰ থ্ৰুত তুমি গোটেইখিনি ওলাবও পাৰা। তাৰপিছত লাইব্ৰেৰীত, গৈ তুমি যিকোনো ৰেফাৰেন্ঞ্চ কিতাপবোৰ তুমি ল'বও পাৰা, চাবও পাৰা। আৰু মেম ছাৰ বোৰে যিবিলাক কয় সেইবিলাক, অলপ তোমাৰ মন দি শুনি আৰু তাৰ ৰেফাৰেন্ঞ্চত তুমি ইমান নপঢ়িলেও হয় কিন্তু পঢ়িব লাগে আৰু ভালকে। গতিকে কলেজ কেম্পাচটো ঘূৰিব লাগে, ফুৰিব লাগে, খেলিব লাগে।
হয় সেইটোৱে মানে।
বন্ধুবোৰৰ লগত আড্ডা দিব লাগে।
উম। মানে কলেজ লাইফত তোমাৰ কলেজ লাইফত এনেকুৱা হয় পঢ়াৰ লগত বহুত মানে এক্সট্ৰা আমাৰ নলেজো বাঢ়ে। এনেকুৱা নহয় যেন অকল পঢ়াটোৱেই হেৰি হয়। বহুত মানুহ লগ পোৱা যায়। সেইটো হিচাপত বহুত ধৰণৰ নলেজ আমি পাওঁ মানে।
চেমিনাৰ হয় চেমিনাৰৰ পৰা বহুত শিকিব পৰা যায়।
হা, হা, হা। গ্ৰুপ, ষ্টাডিজবিলাক কৰিছিলানে তোমালোকে বা মানে যেনেকুৱা আমাৰ হেৰি হয় আৰু গ্ৰুপ ষ্টাডিজ সেনেকেওতো বহুত আমি মানে হেৰি হয় আমাৰ। নলেজ ল'ব পাৰোঁ চবৰে বেলেগ বেলেগ এটা হেৰি থাকে। যেনেকে তুমি কিবা এটা কথা ভাবিছা আৰু এটাই কিবা এটা ভাবিছে সেইখিনি বস্তু তো আমি একেলগত হেৰি কৰিলো এনেকে বহুত বস্তু শিকা যায় বা শিকিছোঁ।
অ গ্ৰ গ্ৰুপ ড কিন্তু উ বহুত শিকিব পৰা যায়।
হম হুম হুম হুম,
নিজৰ নিজৰ চিন্তাধাৰাবোৰ শ্বেয়াৰ কৰিব পৰা যায়।
হ'ম।
আজিকালি আগতকৈ কলেজ বোৰ আজিকালি বহুত ডেভলপ হৈ গৈছে। ষ্টুডেণ্টো বাঢ়িছে। ক্লাছো বেছি হৈ আছে টিচাৰো বাঢ়িছে।
উম,
কলেজৰ পৰাই এডুকেশ্যন ভ্ৰমণত লৈ যায় ন সেইটো আৰু
হা সেইটো হা সেইটো কিন্তু ভাল হয় এটা বস্তু কি তোমাৰ। এটা ঠাইৰ ওপৰত তোমাক গোটেইখিনি হেৰি কৰিব দিয়ে। মোৰ মানে ৱৰ্ডটো মুখত অহা নাই বাৰু মানে শব্দটো মুখত অহা নাই।
কাজিৰঙা লৈ গৈছিল নেকি।
কাজিৰঙা কাজিৰঙা মই যোৱা নাই নাই নাই নাই।
অ আচ্ছা কলেজৰ পৰা লৈ যোৱা নাই নেকি আমাক কলেজৰ পৰা কাজিৰঙা ভ্ৰমণত লৈ গৈছিল।
কেনেকুৱা কাজিৰঙাত কেনেকুৱা লাগে মানে কাজিৰঙাৰ কেনেকুৱা। সেই,
কাজিৰঙা কাজিৰঙটো এনেও আমাৰ নৰ্থ ইষ্টৰ, আটাইতকৈ ভাল লগা প্লেচ বুলি ক'ব পাৰা। তাত তোমাৰ গড় পোৱা যায় আৰু ছেকেণ্ড কথা হৈছে তাত গছ গছনি। বাঘ, কি ফুৰিবলৈতো ভালেই লাগে তাৰ অক্সিজে কিনি তোমাৰ। প্ৰ প্ৰকৃতিৰ নেচাৰেল অক্সিজেন বুলি ক'ব পাৰা আৰু তাৰ ভিতৰত তোমাৰ ফুৰিব পাৰা হাতীৰ ওপৰত চাফাৰী কৰিব পাৰা।
আচ্ছা এই তোমালোক কলেজৰ পৰা যেন হেৰি কৰিলে। লৈ গ'ল বা হেৰি কৰিছে ত সেইটো তাতে কি কি হেৰি কৰাইছিলে তোমালোকৰ। কিবা চাগে কিবা প্ৰজেক্টৰ নিচিনাই চাগে সেইটো।
প্ৰ প্ৰজেক্টেই হয় মানে তোমাৰ এনভাইৰনমেণ্ট চাইন্স বুলি যিটো চাবজেক্ট আছে কলেজৰ।
হুম হুম হুম,
তাৰ ওপৰত লৈ গৈছিলে।
আচ্ছা,
ভাল লাগে তোমালোকৰ কলেজৰ পৰা লৈ গ'লে বাৰু বহুত ভাল লাগিব গম পাপা তেতিয়া।
উম উম, কলেজ লাইফত মানে এটা বস্তু ভাল আমাৰ
স্কুলত থাকি আমি যিখিনি হেৰি কৰোঁ বা মান যিমানখিনি ষ্টুডেন্টছ আছে আমাৰ। স্কুলত বহু ৰেচ ষ্ট্ৰিক্যনত থকা যায় ন কলেজত যোৱাৰ পিছত মানে এটা হেৰি হয় কি। আমি নিজৰ ডিচিচন কিছুমান নিজে ল'ব পাৰো। এটা এইজ মানে। হা সেনেকুৱা সেইটোৱে গাৰ্জেন নহয় গাৰ্জেন বু পোৱা নাই কিন্তু কিছ হা কিছুমান ডিচিশন মানে নিজে ল'ব পাৰি আৰু সেইটোৱে
উম
সেইটো এটা ফ্ৰীডম পোৱা যায়
সেই ফ্ৰীডমটোত ভালকে ইউজ কৰিলে ভাল, বেয়াকে ইউজ কৰিলে বেয়া আৰু জীৱনৰত আটাইতকৈ মানে এ ইম্পৰ্টেণ্ট। টাইম সেইখিনি বুলি কয় সেই কাৰণে টাৰ্ণিং পইন্ট বুলি কয়। তুমি কলেজত কেণ্টিনত যোৱা নাই কেণ্টিনত গৈছিলা নি কেন্টিন টো আটাইতকৈ মানে ভাল প্লেছ। সবৰে মানে কমন প্লেচ বুলি ক'ব পাৰা।
হা। কেণ্টিনত মোৰ আমাৰ এনেকে মানে হেৰি। মোৰ এনেকুৱা মেমৰিজ নাই পাৰ্চনেলি। কেণ্টিন বুলি ক'লেও কেণ্টিনত গৈ তোমাৰ এনেকুৱা নহয় যে অকল খানা কিছুমান ভাল গৈ গ্ৰুপ ডিছকাশচন হয় তাতে আমাৰ ভা ভাল বেয়া বহুত কিবা কিবি কথা মানে আমি ভাল অ এনেকুৱা নহয় যেন অকল ভাল কথাই আমাৰ হেৰি হয় ভাল বেয়া দুটাই মানে দুটা চাইডে থাকে সেই তাত তে সেনেকে শিকা যায় আৰু বহুত বস্তু
আৰু তোমাৰ শিক্ষয়িত্ৰী কোন আটাইতকৈ বেছি তোমাৰ মানে যাৰ ক্লাছ কৰি আটাইতকৈ বেছি ভাল লাগে? মিচ কৰিব মন নাযায় সেনেকুৱাও কিছুমান থাকে ন
এডুকেশ্যনত এডুকেশ্যন আছে এডুকেশ্যনৰ টিচাৰ মানে এটা আছিলে এজনী ত' সেইটো বেষ্ট আছিলে আৰু আৰু তেখেতৰ পঢ়া মানে এনেকুৱা কিছুমান এডুকেশ্যন কি? জীৱনত মানে হেৰি নহয় আৰু এডুকেশ্বন টো কি হয়, এডুকেশ্বন মানে কেনেকে কি? এটা হেৰি থাকে ন আমাৰ চাবজেক্ট আছিলে এডুকেশ্যনৰ ত' সেইটোত মানে তেখেতৰ ক্লাছটো মানে এন এনেকুৱা এটা মানে এটা এটা ডিটেইলছত বুজাই তেখেতে, ত কোনোৱে মানে হেৰি কৰিব নোৱাৰে আৰু।
তেতিয়া হ'লেতো ভালে আৰু লাইভ্ৰীট কলেজ যে যেতিয়া ক্লাছ নাথাকে তেতিয়া কি কৰা লাইব্ৰেৰীত যোৱা নাই?
লাইব্ৰেৰীত যাওঁ লাইব্ৰেৰীত তোমাৰ অকল এনেকুৱা নহয় যেন এ কলেজৰে হেৰি থাকে বাহিৰা কিছুমান কিতাপ থাকে তাৰ সেইবিলাক পঢ়া যায় ত সেনেক তে ভাল কিছুমান হেৰি নলেজ পোৱা যায় আৰু।
মই ফাৰ্ষ্টত লাইব্ৰেৰীত গৈ এটা চা চ এ এটা চাকৰিৰ কাৰণে এটা পেপাৰ আহে নহয় কি নামটো মই পাহৰিলোঁ ফাৰ্ষ্টত গৈ সেই পেপাৰটো মই ওলতে চাই থাকো ক'ত ক'ত চাকৰি ওলাইছে।
অ নিউজ পেপ- পাৰ এইটোতো তোমাৰ নিউজ পেপাৰ যেন আহে। নিউজ পেপাৰ যেন আহে হাঁ লাইব্ৰেৰীত সেইটো হেৰি কৰে মানে দি দি দি যায় ন। ত সেইটো বস্তু মও চাওঁ এনেই ওপৰতে যেন আহে যে মানে ছেকেণ্ড পেজত আহে সেইটো। চাকৰিৰ কিছুমান ডিটেইলছ ক'ত কি মানে ওলাইছে এনেকে।
তেতিয়া গম পোৱা যায় আৰু যেন নাই আমাৰ আমাৰ আগলৈ মানে কিবা ভৱিষ্যত আছ- আৰু গতিকে আৰু জি- কি নহক আৰু পাত সেইটো চোৱা যায় তাৰ পিছত আৰু বেলেগ কিবা কিবি কিতাপ চোৱা যায় আৰু। বহি থকা যায় সেনেওতো মোবাইল তেতিয়াটৈ মোবাইল ফোন লৈও যাব নিদিয়ে তাত।
উম হুম হুম।
আৰু আজিকালি ভাল কৰিছে। কম্পিউটাৰ দিছে কম্পিউটাৰ তোমাৰ মন গৈছে কম্পিউটাৰত চব কৰিব পাৰা তুমি।
উম। কলেজত সেইটোৱে ভাল আৰু কলেজ লাইফটো বেষ্ট হয়। কাৰ- নতুন বহুত ফ্ৰেণ্ডছ আহি হৈ যায় ন বহুত বহুত ডিষ্ট্ৰিক্টৰ পৰা বহুত ঠাইৰ পৰা ষ্টোদেঞ্চ আহে।
ষ্টুডেণ্ট আহে আৰু ছাৰবোৰো অলপ যিকোনো টপিকচ লৈ ভালকে বুজাই দিয়ে।
উম।
সেইটোৰ কাৰণেতো ভালেই আৰু অলপ মুকলি হয়। তোমাৰ গাৰ্ডেনবোৰ ভাল থাকে। গাৰ্ডেনবোৰ ফুৰিব পৰা যায়, কেম্পাছটো অলপ ডাঙৰ থাকে। তাত বয়েসষ্ঠেলবোৰত যাবও পৰা যায়। এনে- কলেজ কেম্পাছৰ ভিতৰতো বয়সৃষ্ট টিল কমেই থাকে বাহিৰতে থাকে কিছুমান কলেজত থাকে আৰু আমাৰ কলেজত লগতে আছিলে।
সেইটোৱে মানে কলেজ লাইফটো অকল পঢ়াৰ অকল যেন এডুকেশ্যন বা পঢ়াৰ লগতে সীমিত সেনেকুৱা নহয় আৰু এটা
বহুত বহুত বস্তু শিকিব পাৰি কলেজ লাইফত মানে অকল পঢ়াই পঢ়াই দি নহয় মানুহল বস্তু শিকিব পাৰি।
শিকিব পাৰি চবৰে চিন্তা ধাৰাবোৰ অলপ শ্বেয়াৰ কৰা যায়, দূৰৰ দূৰ প্লেচৰ পৰা আহা যায়। কিছুমান বেলেগ বেলেগ হাইস্কুলৰ পৰা অহা যায় সেইট- টোৰ কাৰণে মানে বস্তুবোৰ অলপ অলপকৈ অলপ বহুতখিনি গম পোৱা যায়।
উম।
বাকী ভাল লাগিল আজি কলেজৰ টপিকচৰ ওপৰত কথা পাতি তোমাৰ লগত।
মোৰো ভাল লাগিল বাৰু
আজিলৈ ৰাখো পিছত কে কেতিয়াবা কথা পাতিম ধন্যবাদ।